হেল্ল'
হেল্ল'
কি কৰি আছা
এ আছো এনেই বহি আছো তুমি
এ ময়ো আছো এনে বাকি খবৰ ভাল।
ভালেই তোমাৰ
আছো আৰু ঠিক ঠাক
আহ চাহ তাহ খালা
অ অলপ আগতে খালো তুমি খালা নাই।
খালো খালো তুমি কি দি খালা।
চাহ চিপছ।
অ
মই পিঠা দি
আচ্ছা কোনে বনাইছিল তুমি
অ ময়ে বনাম আৰু কোননো আছে ঘৰত
অ বছো হয় ম ম ক'ৰবাত জানা মানে
অ জানো জানো মোৰ ঘৰৰ মেইন ৰান্ধনী মই
থিকে আছে
হা
ঠিকে আছে কেতিয়াবা আমাকো বনাইক খোৱাবা কেতিয়াবা মাংস বনাই কৰি খুৱা বা
আহিবা আহিবা মোৰ ঘৰৰ দোৱাৰ সদায় মুকলি তোমালোকৰ বাবে
ধন্যবাদ
হয় হয় এতিয়া বাকী খবৰ খাতি কোৱা কেনে আছা
ভাল ভাল ঘৰত সকলোৱে ভাল
ভাল ভাল এই মহাবিদ্যালয়ৰ দৰ্শন কৰিব গৈছে নে নাই
নাই মোৰ মানে পৰীক্ষা শেষ
অ পৰীক্ষা মোৰো পৰীক্ষা শেষ হ'ল যে এতিয়া ঘৰতে আছো আৰু
মানে কি বিষয় আছিলা তুমি
মই শিক্ষা বিভাগৰ
শিক্ষা কি কি শিকিলা মই ৰাজনীতি বিজ্ঞান
মই শিক্ষা চব শিক্ষা বিষয়ে শিকিলো আৰু
হলো কি কি শিকিলা
মানুহৰ মানসিক স্বাস্থ্য এনেকুৱা কিবা কিবি শিকিলো আৰু মনোবিজ্ঞান
এনেই ভাল লাগে নে পঢ়ি
ভাল লাগে ভাল লাগে
এতিয়া যে মহাবিদ্যালয় শেষ হোৱাৰ কাৰ বাবে বেয়া নালাগে ঘৰত থাকি
এই বেয়াটোৰ লাগিবই লগৰ সমনীয়া খিনিলৈ মনত পৰে নহয়
সেইটো হয় বাৰু এনে সিহঁতৰ লগত কথা পাতা নাই
পাতো পাতো
এতিয়া তুমি কি পঢ়ি আছা
মোৰ কলেজ বিদ্যালয় মহাবিদ্যালয়ত পঢ়ি আছো ৰাজনীতি বি
পঢ়ি ভাল লাগে নে
ভালে লাগে বাৰু
ঠিকেই আছে
এনে শিক্ষক শিক্ষয়িত্ৰীসকল ভাল নহয় তোমালোকৰ
সকলোৱে ভাল বাৰু
ওলাবা এদিন ফুৰিবলৈ যাম
আহিবা কেতিয়া আহিবা ক'বা
অ ঠিক আছে তুমি কবা জেগাডখ জেগা আৰু সময়।
অ হ'ব বাৰু কম তুমি ফ্ৰী থাকিলে ক'বা।
অ মই আজৰি হলে কম দিয়া।
বাকী এ তাই ঘৰত কি কি কৰি থাকা এনেই থাকা নেকি ।
থাকো আৰু শুই বহি ঘৰৰ কাম ৰন্ধা বঢ়া চব কৰো।
ঠিকে আছে কৰিব লাগে বাৰু মাজে সময় ।
মাজে সময়ে নহয় মইকে সকলো সময়তে কৰি থাকো ।
ভালেই প তেনে ।
অ এনেই বাকী হাতৰ কাম চাম। কিবা জানানে নেজানা ভাল ভাল সকলো ভাল তোমালোকৰ।
মোক সকলোৱে ভাল।
অ বাকী ঘৰৰ কাম বন কৰা নে ন কৰা। মা হত মা হত আছে আছে।
মাহঁতৰ ভাল নহয় ন।
অ ভালেই।
অ।
ত ভালেই।
অঁ ভালেই ভালেই ।
অ ওচৰৰ মানুহৰ ভাল খবৰ খৱৰ খাতি ।
সকলোৱে ভাল বাৰু।
অ অ। এনে ঘৰৰ কাম চাম কৰা নে নকৰা।
কৰো কৰো।
কৰিব লাগে।
কৰো বাৰু।
তেতিয়াহে স্বাস্থ্য ভালে থাকে।
অ এনেই কিবা চাকৰি এয়া কি কৰিম বুলি ভাবিছা। ঘৰত থকা যেতিয়া ঘৰৰ কামৰ বাহিৰেও।
এতিয়া ভাবিছো কিবা কাম বন কৰাৰ কথা।
হেল্ল' কি কৰো মন আছে কি কৰিবো মন আছে হেল্ল'
আহাওচোন এই চৰকাৰী চাকৰিবোৰ।
এপ্লাই কৰিছানে নাই।
কৰিছো বাৰু।
কিহত কিহত কৰিছা।
পুলিচত কৰিছো বন বিভাগত কৰিছো। আৰক্ষী বিভাগ বন বিভাগ।
এনে দৰিব কৰিব গৈ আছ নাই ইয়াক কৰিছ যে।
গৈছো গৈছো।
কিমান সময় লাগে দৌৰোতে।
তিনি মিনিটতে মাৰি দিওঁ সাত পাক।
প তুমিহ এইবাৰ চাকৰি লৈহে আহিবা।
অ এক নম্বৰত যামগে।
দোৰা দোৰা ভালকৈ আৰু জাম্পত কিমান গৈ আছে। কিমান জপিয়াব পাৰা।
প্ৰমান।
লৰাকো পিছ পেলাই দিবা।
ক'লোৱে চোন চবত চাই আগত ওলাম বুলি।
এনে পঢ়া শুনাটো কৰিছ নাই চাকৰি বাকৰি।
সেইটো কৰিম আৰু লাহে ধিৰে
এ তোমাৰ ঘৰত কোন কোন আছে?
মোৰ ঘৰত চাৰিজন দাদা, দুজন ভাইটি, চাৰিজনী ভন্টি আৰু দুজনী বা।
বাপৰে।
তোমাৰ ঘৰত কোন কোন আছে?
মা, দেউতা বা ভাইটি মই।
অঁ অঁ ঠিকে আছে।
হা ভাইটিক মৰম কৰা নে নকৰা
কৰো কৰো কিয়নো নকৰিম আৰু
অ ভাইটি বয়স কিমান?
হৈছে পোন্ধৰ মান।
অ আৰু বাৰ?
বা মোতকৈ বেছি ডাঙৰ নহয় দুবছৰ তিনিবছৰ মান ডাঙৰ হব।
অ অ ঠিকেই আছে।
ততে ভাত চাত বনালে নাই।
নাই এতিয়া সময় হোৱা নাই নহয় অকন ৰৈ মেলি বনাম আৰু।
অ কি বনাবা আজি ভাত
আজি কল পচলা মাটি দালি আৰু
এতিয়া ৰাত ৰাতি ৰাতিখন তুমি এয়াই খাবা
মোৰ প্ৰিয় মানে এইটো
উ তেন্তে ঠিকে আছে খোৱা খোৱা তুমি বনাব জানা নাজানা
জানো জানো মই চব বনাব জানো
কাপ
তোমালোকৰ অ একে পুৰা ঘৰ ধৰা
ঠিকে আছে।
উম তোমালোকৰ ভাত হ'ল
এ নাই আমাৰ দেৰি আছে। ইমান সোনকালে নাখাও আমি মই নবনাও মায়ে বনাব।
অ। অ কিয় সহায় চহায় নকৰা নেকি
কৰো বাৰু অলপ অলপ কিন্তু আজি নবনাও। এতিয়া কি ক'তো ফুৰিব কৰিব নোযোৱা নেকি লগৰবোৰৰ লগত?
যাম বুলি ভাবিছো বাৰু তিনিবা মান গলো আকৌ যাম।
ক'ত ক'ত ক'লা।
আমাৰ অগ্নিগড় কলপাক
অ কলপাৰ হোৱা নে চিত্ৰলেখা উদ্যান।
উম উম চিত্ৰলেখা উদ্যান।
ঠিকে আছে ফুৰিব লাগে ভাল। কিন্তু চাবা গৰমটো হলে বহুত বেছি মাৰিছে কিন্তু্ বেছি ফুৰিব গৈ প দিনে পোহৰে নেযাবা।
বৰষুণ দিয়া বতৰতহে যাওঁ।
চাবা দেই হেদেৰা কিন্তু পিছল আছে পৰিবা আকৌ।
নাই মই খুপতি থকা চেন্দল পিন্ধি যাওঁ।
প্লাষ্টিকৰ পিন্ধিবা পাৰিলে।
না প্লাষ্টিকৰ চেন্দেলে ভৰি কাটে।
আচ্ছা।
এনেই ঘৰত এতিয়া কি কৰি আছা।
মই এতিয়া শুই আছো তোমাৰ লগত কথাও পাতি আছো।
পৰীক্ষা কেনেকুৱা হ'ল।
গৈছে আৰু ভাল বেয়াৰ মাজতে। বেয়াৰটো বেছিয়ে হৈছে ভালতকৈ।
হা।
বেয়া বাৰু বেছিয়ে হৈছে ভালতকৈ।
ত ফেল কৰিবা নেকি।
ফেইল নকৰোঁ বাৰু। এতিয়ালৈকে আজিলৈকে ফেইল কৰি পোৱা নাই যদি এইবাৰ কৰো নেজানো আৰু।
উত্তীৰ্ণ হবা নহয় ভালদৰে।
হম হম ভালদৰে নহলে লাহে লাহে চুচৰি বাগৰি হলেও হম।
চুচৰি বাগৰি সলেও হব লাগিব।
অঁ।
এনে তুমি কি কৰি ভাল পোৱা।
ম শুই থাকিয়ে ভাল পাওঁ বাৰু বেলেগ একোৱেই কৰি ভাল নাপাওঁ।
উম তেতিয়নেহ'লে শোৱা শুই থকা চাকৰি এটা বিচাৰিব লাগিব।
হা।
ছো খাৱা হে নাই। হ'ব দিয়া বাকী সকলোৰে ভাল যদিদে। পাম পাম হবা যদি সৰুৰে ভাল ৰাখিছো আৰু পিছত। পিছত আকৌ ফোন কৰিম।
আছে দিয়া পিছত কথা পাতিম।
অ হ'ব দিয়া অ হ'ব দিয়া অ হ'ব।